অ
অ ক ক।
অ শুনি পাইছা নে বন্ধু?
অহ পাইছো পাইছো। কোৱা কোৱা কেনেকা আছা?
খবৰ, খবৰ পাতি ভাল ন?
অ ভাল ভাল, তোমাৰ কেনেকা?
মোৰো ভালে, কি কৰি আছা এতিয়া?
এ ভাত বনাই আছিল, তুমি কি কৰি আছিল?
মই যাষ্ট ভাত খাই আহিলো।
উম ভালে দেতা, মই এতিয়া ভাতে বনাই আছিলো মানে দেৰিকে বনাম আজি, ৰবিবাৰ ন সেইকাৰণে অলপ দেৰিকে
আচ্ছা, আচ্ছা। ত' আজি আমি ভাবিছো, ত' আমাৰ সৰু, সৰুবেলাক আমি যিটো মানে আমাৰ মানে চাইল্ডহুড মেমৰি বুলি কয় ন ত' এইটোৰ ওপৰত আমি অলপ আলোচনা কৰিম বুলি ভাবিছো।
অ ঠিক আছে, ভালে তেতিয়া।
হয়, ত' মই ভাবো যে আমি যোনটো মানে সৰু সৰুবেলাৰ আমি যোনটো মানে, আমি মানে কেনেকুৱা মানে আছিলো, ত আমি তুমি অলপ কব পাৰিবানে ত সৰুবেলাৰ তোমাৰ তোমাৰ বিষয়ে অলপ তুমি মানে কি কি সৰু মই কি কৰি বেছি ভাল পাইছিলা ত তুমি কেনেকুৱা আছিলা, এনেকুৱা ক'ব পাৰিবানে তুমি?
মোৰ সৰু টাইমত কি আছিল, মই সৰু টাইমত আগতে লগৰবিলাক জনক খেলা হৈছিল আৰু এতিয়াৰ লগৰবিলাকক খেলি আছিল এ এ একেলগে থাকা হৈ আছে মানে ঠিকে আছিল মই স টাইমত লগৰ লগৰবিলাকৰ ওচৰত আছিল। তেতিয়া একেলগতেও কথা পতা হৈ আছিল, ত' এনেত খেলিবা যাব পাৰিছিলো এনেকুৱা হৈছে লেকিন ইতিয়া কি হ'ল, যেনেকা ডাঙৰ হ'ল বাহিৰত তাৰ হৈ গ'ল, ইমান কিবা টাইম পাৱ নহয় ত বাহিৰতেত জাৱা হয়, ঘৰতে থাকা হয়, ৰাতি পোৱা খুব উঠো
সৰুবেলাৰ মানে কথাবোৰ মানে মনত পৰে আৰু ন ত ভাবিলে যে সৰু মই একেলগে খেলিলো ত' এতিয়া মানে ডাঙৰ মানে যিমান আমি ডাঙৰ হৈ আছো, ত লগৰবোৰ মানে ইমানেই মানে আমাৰ পৰা মানে দূৰ দূৰ হৈ আছে।
উম, তাৰপাছত মানে কি হয়, অ অ আগতে এনত খেলা হৈছে এতিয়া মানে এনতৰ কথা পতা নহয় মানে থাকিলা নাই একদম দূৰ দূ হৈ গ'ল কথা পাতা অলপ কম হৈ গ'ল, ত ইটো হৈ গ'ল লাষ্টত ইতিয়া কি হয় মানে কথা পাতা নহয় তত আগত তে খেলা হৈছিল যেনেকা এটা খেলা ত নহয়, কথা পতা নহয়?
হয় হয়, ত' আগত মানে এনেকুৱা মানে আছিল মানে সৰু মই আমি যিবোৰ মানে যেনেকুৱা আমি ইমান মানে একেলগে মানে ক্ৰিকেট খেলিছিলো, ত ফুটবল খেলিছিলো, ভলীবল এইবিলাক মানে ইমান একেলগে যিবোৰ মানে খেলিছো, ত' মানে এনেকুৱা কয় ন মানে দিনবোৰ গুচি যায়, মানে কথাবোৰ থাকি যায় বুলি কয় ন। ত মানে এনেকুৱা মানে, মানে আমাৰ দিনবোৰ মানে গুচি গ'ল কিন্তু আমাৰ কথাাটো মানে আমাৰ মনত মানে এতিয়াও মানে আমাৰ আছে মানে। ত' মানে কেতিয়াবা কেতিয়াবা ভাবিলে হয়। কেতিয়াবা কেতিয়াবা ভাবিলে মানে মনটো মানে অলপ বেয়াও লাগে, ত' কি কৰি মানুহ এইটোয়ে মানে জীৱন ন। ত' মানে আমাৰ টাইম টো মানে আমা আমাৰ কানে সময়তোমাক ৰখি না থাকে, ত' মানে তাৰ সময় গুচি যায় ন, ত এইটোৱে মানে কথাবোৰ মানে থাকি যায় আৰু মানে।
উম।
মই কি কৰিছিলো, ত এইবিলাক মানে মনত মানে আমাৰ থাকি যায়।
উম এইটোৱে মানে, আগতে যেনেকা আমি সৰু টাইমত মা দেউতা উঠাই দিছিল তাৰছত স্কুলত যে ছোল স্কুলত যে পেলাই খালি বহি থকা হৈ আছিল, পঢ়া হৈ আছিল আছত ইতিয়া কি হৈ গল মানে নিজে উঠা হৈ যায়।
আৰু সৰু সময়ে এনেকুৱা আছিলে যে, আমি খেলাল, খেলাতে আমি মানে ইমান যেন পাগল যে আমি স্কুলে আমি মানে কেতিয়াবা কেতিয়াবা মানে আমি যাব মানে আমাৰ মন নাযায়, হয় নে নহয়? মানে খেলাৰ ওপৰত মে এনেকুৱা আমি মানে কিবা আছিলে পাগল আছিলো আমি। ত' মানে লগৰবোৰ যেতিয়া মানে মাতে, সৰু সৰুবেলা মানে কথা বোৰ কৈ আছো মানে, ত মানে লগৰবোৰ যেতিয়া মাতে ত মানে মানা ন মানা কৰিব মানে নোৱাৰো। মানে এনেকাও মানে আছিলো আমি মানে খোৱা বোৱা মানে এৰি মানে আমি খেলিবৰ কাৰণে, মানে একেলগে যিটো আমি খেলো, এইবোৰ মানে আমি মানে খোৱা বোৰ মানে কি হয় এইটো মানে পা পাহৰি যাও আমি।
অ এইটো টাইমটো যদি টাইমে নহয় আগতে। কি আছিল, সৰু টাইমত টাইম আছিল। তিল লাচত। সুটো আমা আমি ভাবিছো না। টাইম আছোল। তাৰপিছত আমি ইটো কৰিম ইটো কৰিম আছত ভাবিছিলো আমি পেইচা কমাও, তাছত এক একে লগে থাক। কেম খেলি মেলি কয় এতিয়া কি হ'ল মানে তাই অ ইটা, সৰু টাইমত ইতিয়া টাইম নাই। তাৰপিছত এ কোনে কোনো কাম কৰিব- পেচা আছে দে তাৰ, পেচা ছেচা আছে, একিন মেইন কিয় টাইম নাই কথা পতা নহয় আগতে কি আছিল পেচা নাছিল, টাইম আছিল। অ কিবা আছিল কথা পতা হৈ আছিল কিবা হৈছিল এতিয়া উল্টা হল আৰু
হয় ইতিয়াতো মানে আমাৰ মানে, চবে মানে ইতিয়া মানে টকা পইচাৰ ওপৰতে মানে বেছি ভাবে ন, ত টকা পইচা আমি কেনেকা মানে কামাম এইবোৰে মানে চিন্তা ধাৰনা কৰে ন ত মা দেউতাক আমি কেনেকুৱা মানে এটা এটা ভাল আমি কিবা পৰিৱেশ মানে দিব পাৰিম আমি। এইটোৱে মানে এটা ভাবে তো এইবোৰ মানে সৰুবেলাৰ যোনটো আমাৰ মানে, মানে এইবিলাক, যোনটো আমাৰ মেমৰিবোৰ আছে ন ত' এইবিলাক মানে আমি পাহৰিবতো নোৱাৰো কিন্তু কেতিয়াবা কেতিয়াবা মানে ভাবিলে মানে অলপ মানে বেয়াও লাগে, যে সৰু সৰুবেলাত আমি মানে যিবোৰ লগত আমি একেলগে খেলিছো ত এইবোৰ লগত যেতিয়া মানে কথা পতাও ইমান নহয়, ত মানে চবো মানে নিজৰ মানে জীৱন লৈ মানে এনেকুৱা মানে মানে বিজি হৈ গ'ল যে মানে কথা পাতিবও নোৱাৰে এনেকুৱা হৈ গ'ল মানে।
উম, তুমি যেনেকে ক'লে আগতে স্কুলৰ পৰা আহিল ঘৰত বহিল, কাপোৰ চাপোৰ খুলি পেলাই টিভি চাইছিল আগতে যেনেকে তোমাৰ দৰিমন কিবা কি বেছ
হয় মটু মটু পাটলি হৈ গ'ল, মটু পাটলো আৰু আৰু মগলী হৈ গ'ল। এইবোৰ মানে একেলগে মানে যেতিয়া মানে চবে মিলি জুলি চাওঁ
উম, আগতে কি আছিল, ৰাতিপুৱা ৰাতিপুৱা উম স্কুল যোৱাৰ আগতে চুচু লা আহি পেলাই চুচু নাছত এইটো সন্ধিয়া টাইমত, চাহ খাই খাই টিভি চাৱা এনেকা
হয় আৰু এইটো ছটা ভীম যে, ছটা ভীম ত এইটোও বহুত চাইছো ত সৰুবেলাৰ এইবিলাক মানে, মনত মানে থাকি যায় মানে আৰু
এতিয়া আৰু কেতিয়া কেতিয়াবা ভাবো আৰু মানে কি সৰু টাইমত ভাল আছিল খালি আহি পেলাই ঘু, খাও
হয় খাও আৰু শুই যাও, আকৌ তাৰ পাছত খেলিব গুচি যাও, ত' এতিয়া মানে এইবোৰ মানে এইবোৰ দিনবোৰ মানে গ'ল মানে ত এতিয়া মানে আমাৰ মানে নিজৰ ভৱিষ্যত মানে ভৱিষ্যতৰ বিষয়ে মানে আমি ভাবি কিনে মানে এইটোৱে মানে ভাবো যে আমাৰ মানে বগিছে ভৱিষ্যতটো কি হব ত' মানে এইবিলাক খেল ধাৰণা মানে এতিয়া মানে ইমান মানে ভাল নালাগে আৰু মানে আগৰ নিচিনা, মানে আগৰ নিচিনা যোনটো মানে মনটো মানে আছিল ন মানে, কেনেকুৱা মানে এটা খেলত আমি কেনেকুৱা মানে ইমান মন দি খেলিছিলো। ত চবেই একেলগে ফূৰ্তিতে যোন ত মানে আমি খেলো ন ত মানে এইটো ফূৰ্তিটো মানে মানে এতিয়া মানে নালাগে মানে সটোয়ে।
উম এতিয়া তুমি যি কৈছ সেতোৱে আৰু। আগত। ত মানে মন লাগিছিল আৰু খেলিবাৰ মন আছিল। ত খেলাৰ থাকে মন। লেকিন টাইমে নাথাক যাৰ মানে
টাইম নাথাকাও মানে খেলা খেল হয় খেলটো মানে বহুত ধৰণৰ এতিয়াও আছে। এমা ই ক্ৰিকেট ফুটবল এইবোৰ মানে এতিয়াও মানে খেলি খেলিবৰ কাৰণে টো খেলিব পাৰি কিন্তু টাইম নাথাকে আমাৰ এই এনেকুৱা হৈ গল।
উম মানে তা - খেলটো খেলা বহুত টা খেল আছে তা লেকিন আচল কিয়ে কৰে টা টাইমে থাকা নোহোৱা যায়। কি মানে
টাইমে মানে টাইমে নিমিলে ত এতিয়া তুমি এতিয়া কলেজত গৈছা কলেজৰ পৰা আহি কিনি ত কিছুমানে এনেকুৱা মানে পাৰ্ট টাইম জবো কৰে। পইচা কাৰণ তো পাৰ্ট টাইম জব কৰিব লাগে ন ত' এইবোৰ মানে কথা পাতাই মানে নহয় মানে এইবোৰ মানে সৰু সৰু সমই আমি কি কৰিছো, কি কৰা নাই এইবোৰ বিষয়ে মানে আমি আমি কথা পাতিব কাৰণে ইমান টাইমেই নাপায় মানে।
অ এইতোৱে আৰা তুমি যি কৈছা এইটোৱে আৰু কি আগৰ টাইমত কি আছিল। টাইম বোৰ আছিল কাম চাম কৰাখন আছিল ইটা টাইমে টাইম আছিল আৰু ট কি হৈ গ'ল মানে টাইম নাথাকোতে কাম চাম কৰি কোনোবা কিবা কি কৰে প়ঢা থাকা হৈ যায় কিবা পঢ়া শনা হৈ যায ৱাতে মানে এক টাইমে থাক ন হৈ যায় আৰু
অ কি ক'ম আৰু এইটোয়ে আৰু
তোমাৰ সুৰুৰ মানে চব পৰা ভাল আৰু মই সুধিছো মানে তোমাৰ সুৰুৰ চব ভাল কিবা কি আছে মানে মানে
মোৰ মানে এইটোয়ে যে সৰু সময় যোনটো মানে এনে পাৰে ৰাতিপুৱা উঠি কিনে যে আমি মানে মুখ চুখ ধুই কিনে মানে খেলিব গুচি যাও আৰু মা দেউতা যেতিয়া মানে মাৰে যে ত এইবোৰ মানে ভাবিলে মানে এতিয়া কেতিয়াবা কেতিয়াব মানে মনত মানে মানে হাহাও লাগে ত মানে অলপ কেনেকুৱা লাগে আৰু সৰু সময়ই এনেকুৱা খেলৰ কাৰণে কিমান মা দেউতাল হাতত ন আমি মাৰ খালো। ত এইবোৰ মানে ভাবিলে মানে মানে কেতিয়াবা মানে মনতটো মানে বেয়াও লাগে যে। কি মানে দিন আছিল এইটো দিনটো আৰু। মানে আৰু। কিন্তু দিনটোত যদি ঘূৰি আহে কিমান ভাল আছে। এনেকুৱা মানে মনত আহি। যে গৰু বেলাৰ মানে মনত মানে আহে মানে। আগত মানে যি যি কৰিছো। এইবোৰ দিনবোৰ আকৌ মানে ঘূৰি আহিব লাগিল আহ আহিব লাগে বুলি এনেকা ভাবো মানে মই।
উম ঠিক আছে মইটো ভাবো আৰু মানে কি আগৰতে আমাৰ যেনেকা খেলা হৈ আছিল ৰাতিপুৱা মা দেউতা মাতি আছিল ইতয়া। কি হয় আজিৰ টাইমত কি হৈ হৈছে। মানে বাচ্ছা বিলাক কি মা দেউতা বাহিৰত পথাব খোজে আমাৰ। টাইমত মা দেউত ঘৰত খ মাতিব। খুজি আছে। এটা। কি হল মানুহবিলাক বাচ্ছা বিলাক ফোনে যে। দিন বৰ হয় থাকে। আাৰ আমাৰ টাইমতো আম বাৰিৰৰ দিন ভৰত। চল আৰু।
হয় আৰু আজিকালি আজিকালি লৰা ছোৱালীবোৰতো। ত মোবাইলৰ ওৰতে কিবা কৰে। কিবা হলেই মোবাইল লাগে সিহঁতক। অলপ কিবি মোবাইল ত আমি। যেতিয়া সৰু সৰু সময় আমি যেতিয়া আমি আমি সৰুবেলাৰ কাহিনী বোৰ মানে মানে মোৰ কাহিনী বোৰ কৈ আছো মই তোমাক। ত' মানে এইবিলাক মোবাইল কি হয় এইটো মানে মই তেতিয়া মানে ভালকে নাজানোৱেই মোবাইল কি মোবাইল কি বস্তু হয় ত মানে খেলাৰ মানে খেলতে মানে এনেকুৱা মানে আমি পাগল আছিলো ক্ৰিকেট ফুটবল এইবোৰে মানে আমি মানে বেছি খেলিছিলো। এইবোৰৰ। আমি কিমান যে মাৰ খালো মা দেউতাৰ ওপৰত। ত' ভাল লাগে আৰু মানে। ম ৰাতিপুৱা উঠি কিনে আমি গুচি যাও। মানে ভাত চাত নাখাও ভাত চাত নাখাই কিনে আমি মানে আৰু ৰাতিপুৱা একো নাখাই কিনে আমি খেলিব গুচি যাওঁ ত মা দেউতা মানে তাৰপিছত। কেনে খেলি কিনি যেতিয়া মানে ঘৰত থাকো ন ত মা দে তাৰ মে লাখট লৈ কিনি যেতিয়া বহে ন মায়ে ঘৰতে। আৰু লাফুৰি ৰি জীত জিতা মানে কি? সেইটোৱে ন। লাখতি ল যি খেদে ত এইবোৰ মানে কথাবোৰ ভাবিলে মানে। এতিয়া মানে মনত মানে অলপ-। বেয়াও লাগে আৰু হাহাও লাগে মানে।
অ ঠিক আছে, ঠিক আছে, ঠিক কৈছে এতিয়া মানে সৰু। সৰু টাইমৰ কি আছিল, সৰু টাইমৰ এটা যোনি থাকিল এতিয়া গ'ল আৰু মানে এ তৰ জীৱনৰে একবাৰ যোন। যি যি আছিল। ত গলা সৰু ত আমাৰ লগত খেলা। কেনেকা থাকিছিল, কেনেকা খাইছিল, সিটো বিলাক জীয়িব নোৱাৰে খালি মানুহ বিলাক ভাবিব পাৰে আৰু। এই কান্দিব পাৰে নহলে ইয়াত কৰি থাকিব।
হয় মানে তুমি সেইটো, তুমি সঁচা কথা কৈছা তুমি সৰু সৰু পেলাৰ কাহিনীবোৰ বিলাক তুমি মানে। ফিল কৰিব পাৰে যে মই এনেকাাকৰিছিলো, এনেকা কৰিছিলো কিন্তু এইবোৰ দিনটো মানে কেতিয়াও আৰু ঘূৰি নাহে আৰু।
উম, তাৰপিছত তুমি এটা মানে যেনেকা। বা ভাবি পা ইতিয়া কেতিয়াবা ভাবে তুমি সৰু বেলাৰ কাহানীটো ভা ভা ভাবি হাগৰে ন তুমি। যেনেকা, অ আগতে মই ইটো কৰিলে ভাল আ। এ সৰুটাইমত মই এইটো কৰিলে ভাল আছিল কৰা নাই যেনেই থাকে ন। কবাৰ কবাৰ মনত। কি হ'ল তাৰমানে মই এইটো শিকিলে ভাল আছিল, ইটো শিকিলে ভাল আছিল তেতিয়া মই এটা এনেকুৱা। কৰিব পাৰিল হয়, ইতা এনেকা কৰিব পাৰিল হয় মই, এনেকা থাকে না চবৰ মনত এইটো হয় আৰু মানে।
হয় হয়, ত' বন্ধু আজিৰ কাৰণে হ'বনে নেকি?
অ হ'ব, দে।
ত তোমালোক কথা পাতি ভাল লাগিল বাকী। কি এইবিলাক আমি আজি সৰুবেলাৰ। কথাবোৰ কলো একেলগে মিলি জুলি ত' মোৰো মানে সৰুবেলাৰ কথাবোৰ মানে মনত পৰিল ত' আজি কথা পাতি ভাল লাগিল। তো আৰু কিতিয়াবা আমি এ। টপিকৰ ওপৰত আমি আৰু কথা পাতিম।
অ হ'ব হ'ব।
ঠিক আছে হ'ব বন্ধু ঠিক আছে।
দে হ'ব দে, আহ ধন্যবাদ।